হেল্ল' হেল্ল'
কি কৰিছা
চাহ খায় আছো
অঁ
তুমি
মই আছোএনেই
অ', চাহ খোৱা নাই নেকি?
নাই খোৱা চাহ বনোৱাই নাই আমাৰ।
অঁ', অঁ'।
কিহৰ লগত খাইছা চাহ?
বিস্কুট।
অ', মিঠাই খাব লাগে বিস্কুটহে খাইছা।
অ', মিঠাই এতিয়া আনিব যাব লাগিব দোকানৰ পৰা।
অ'।
উম, খবৰ ভালে?
অঁ', ভালেই তোমাৰ?
ভলে ভাল আৰু মা হতৰ?
চবৰে ভাল তোমালোকৰ?
ভাল বাৰু চবৰে।
অঁ'।
উম, তোমালোকৰ কোন কোন আছে?
আমাৰ মা দেউতা ভন্টি।
অ'।
সেইয়াই আৰু তোমালোকৰ?
মই দাদা দেউতা মা আইতা আৰু
অঁ'। ভালে আৰু চবৰে?
উম, ভালে ভালে। উ উ এনে ফুৰিব যোৱা নাই নেকি এতিয়া?
নাই যোৱা নাই যামহে এতিয়া ম'ম' খাবলৈ।
অ', কি মম' ভাল বনাই নে কি ইয়াত?
অ', ভাল বনাই।
অঁ', কণ্টেক্ট কৰিব আমিও যাম।
অ', আহিবা।
অ', অ', কিমান লয় প্লেট অ', প্লেট কিমান লয়?
প্লেট ছিক্সটি।
আহ।
তোমালোকৰ ফালে?
আমাৰ এফালেও ছিক্সটিয়ে লয়।
অঁ'।
চাওমিন বনাই নে ন বনাই?
চাওমিনো বনাই আকৌ মম'ও বনাই।
অঁ', ম'ম'টো কি বেছি টেষ্টি নেকি?
অ', ম'ম'টো ভালেই লাগে চাওমিনো ভালেই বাৰু।
অ'।
ইমানো বেয়া নহয়। তোমালোকৰ তাত?
ঠিকে আছে আমাৰ তাত টো ম'ম' চাওমিন বনাই ৰ'ল বনাই। খাব যাওঁ বাৰু ময়ো।
অ'। ভালকে বনাই চাগে ন?
অ', ভালে বনাই বাৰু। কণ্টেক্ট কৰিম খাবহি খাব আহা যদি।
অ', হ'ব বাৰু কণ্টেক্ট কৰিব পাৰিবা।
অ', অ'।
অ', কিহত পঢ়ি আছা?
এইবাৰ মই বি এ ফাৰ্ষ্ট চেম।
অ'।
আৰু তুমি?
মই এৰিলো।
অ', এৰিলে অ' কিয় কাৰণে?
এ প্ৰব্লেম হ'ল আৰু সেইকাৰণে।
অ' কিহৰ প্ৰব্লেম?
এ বহুত কথা আৰু।
অ', ক'ব নোৱাৰি ন?
অ', কব নোৱাৰি।
অ' ঠিকে আছে।
অ'।
অসুবিধা বাৰু চবৰে হয় বাৰু।
অ' হয় চবৰে হয় কাৰ নো নোহোৱাকে থাকিব আৰু?
অ'।
চবৰে হব নোহোৱা কথাই নাই আৰু।
উম অসুবিধাটো থাকিবই আৰু। যাম বুলি ভাবিছো বাৰু।
অ'।
মানে, আমাৰ ইয়াত এটা প্লেচ আছে মানে দৈমেৰা মানে তাত যাম বুলি ভাবিছো। যাবা নেকি তোমালোকে যাবা নেকি কৈছো।
অ' কিমান মান দূৰ তোমালোকৰ তাৰ পৰা?
আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু আমাৰ ইয়াৰ পৰা।
অ'।
যাবা নেকি?
হ'ব যাম বাৰু। যাবতো মন যায় আৰু। এতিয়া ইমান গৰম তাত ঠাণ্ডা নে?
তাত ঠাণ্ডা পুৰা পানী আছে নে গা ধুুৱ পাৰিবা ঠাণ্ডা পানী পোৰা। পিকনিকো খাই অহা হ'ব।
অ'।
মানে তাত প্লেচটো ভাল আছে আৰু।
অ', অ'।
উম।
ভাল আছে যদি যাব পাৰি আৰু।
অ'।
বেয়া হলে ইমানো ভাল নালাগিব যে।
উম। কণ্টেক্ট কৰিম আহা যদি আৰু।
অ' হ'ব কিমান মান যাবা এনে কিমানজন মান?
আমাৰ ইয়াৰপৰা আমি পাঁচজন যাম। তোমালোকৰ লগৰ লৈ আহিবা আৰু তুমি।
অ' হ'ব বাৰু।
অ'।
অ', কিমানজন মান লাগি এ যাবা তোতেল?
টোটেল দহজন অ' আমাৰ মানে আমি পাঁচজন বা চাৰিজন যাম।
অ'।
তোমাৰ কেইজন মান আহিব লগৰ?
মোৰ লগৰ পাঁচ জন মান যাম কৈছে আৰু।
অ', অ', সুধিবা দিয়ক কোন কোন আহে?
অ', সুধি পেলাই জনাম বাৰু।
অ', অ'।
ঢেৰ হ'লে ভালো লাগিব চাগে ন' পিকনিকো বনোৱা কৰা জান নে নাই আকৌ?
জানো জানো।
অ'।
এনে তোমালোকে কিহত যাম বুলি ভাবিছা? গ- মানে গাড়ী ভাড়া কৰি যাম নাই বাইকত যাবা।
অ', তোমালোকে এতিয়া কিহত বা যোৱা এতিয়া?
গাড়ী ভাড়া কৰি গ'লে ভাল হ'ব বেছিকৈ।
অ'। উ, গাড়ী যাব পাৰে জানো ডাঙৰ?
পাৰি মানে তোমাৰ ধৰ কাৰ যাব পাৰিব বুলেৰো যাব পাৰিব।
অ', অ'।
মানে বাইকত গ'লে বেছি ভাল আৰু।
অ', তেনে বাইকতে যাওঁ আৰু।
অ', কণ্টেক্ট কৰি আছোঁ মাক
অ'।
উম।
বাইক গ'লে যদি ভাল হয় তেতিয়াহ'লে বাইকতে যাম। ৰাস্তাটো চাগে সৰু ন'।
সৰু অ', সৰু সৰু মানে ইমানো সৰু নহয় আৰু।
অ', অ'।
মানে তাত মানে তোমাৰ পাহাৰৰ নিচিনা না পাহাৰৰ এলেকা আৰু।
অ', অ', হ'ব বাৰু।
উম।
কেতিয়াকে যাবা নো?
দহ তাৰিখ মানে যাওঁ নেকি?
অ', দহ তাৰিখ হ'ব তেনে।
কণ্টেক্ট কৰি আছোঁ আমি।
অ'।
এনেই তেল ম তেল কিমান মান খাব?
তেল আপ ডাউন আঢ়ৈ লিটাৰ মান।
অ'। তোমালোকৰ ফালে মেলা নহয় নেকি মেলা চেলা।
মেলা নহয় বাৰু, তোমালোকৰ ফালে?
আমাৰ ফালে হয়।
অ', কণ্টেক কৰিবা হ'লে মানে মেলা।
অ', অ', এয়া কি বুলি কয় লক্ষী পূজাত হ'ব।
অ', অ', কণ্টেক কৰিবা।
অ', হ'ব বাৰু কৰি দিম।
আহ যাম আমি।
অ'।
এনে-এনে দুৰ্গা পূজা পাতে নে?
দুূৰ্গা পূজা পাতে পাতে, দুৰ্গা পূজাতটো চবতে পাতে বাৰু।
অ', সেইটো হয় আৰু আমাৰ ইয়াত নাপাতে মানে আমি মানে বেলেগত চাব যাব লাগে।
অ, বেলেগত যোৱা
উম,
পাতিব কব লাগে পাতিবা কবা
আমাৰ মানুহো কম আছে যে
অ', অ',
পাতিব নোৱাৰাৰেে মানে এনেকে
অ', দুৰত হয় চাগে ন
অ, আমি মানে তুমি কণ্টেক্ট কৰিবা তোমালোকৰ তাত যাম চাব
অ,
উম,
হ'ব বাৰু কৰি দিম
অ, অ,
তাৰ পিছত বিহু চিহুতো পাতে চাগে ন
বিহু হয় বাৰু অ, ফাংচন হয় বাৰু, ফাংচন মানে তোমাৰ ছিংগাৰ নানে মানে তোমাৰ আমাৰ গাঁৱতে মানে এটা ছিংগাৰ আছে মানে, সিয়ে গান গায় আৰু পিছদিনাখন
অ', ঠিকেই আছে
তোমালোকৰ তাত
আমাৰ তাত মা ছিংগাৰ
অ'
অ', গান বিলাক ভালকে গায়নে
ভালে গায় বাৰু, কণ্টেক্ট কৰিবা নেকি তাক
অ', পাৰি কৰিবলৈ কেতিয়াবা অহা বছৰ হে হব আৰু এতিয়া কৰিব নোৱাৰি নহয় এতিয়া ফাংচনোহয়
অ', এতিয়া দুৰ্গা বূজা আহিব মানে দুৰ্গা বজাত কন্টেক্ট কৰিবা
হ'ব বাৰু, গান গোৱা যদি লাগে তেতিয়া কৰিম
অ', দুৰ্গা পূজাত কণ্টেক্ কৰিবা তেতিয়াহলে
অ', হব
অ, অ,
সুধি চাব লাগিবতো
অ',
তেতিয়া কৰিম বাৰু কণ্টেক্ট।
অ', অ'।
বাকী।
এতিয়া কলেকো নোযোৱা নেকি।
এতিয়া আমি গৈ আহিছোহে মানে ফুৰিব গৈছো লো এনেই এতিয়া চাইকেল লৈ এনে গৈ আহিলো লগৰকেইাৰ লগত।
অ', অ'।
অ'। যাম চাগৈ অলপ দেৰিকৈ মানে সন্ধিয়াকৈ অলপ ফুৰিব আপনি ৰাস্তা ফালে।
অ', অ'। এ, ঘূৰিব গলে ভালে লাগে বাৰু মনতটো।
অ', মনটো ভাল লাগে বাৰু। তুমি ফুৰিব নোযোৱা নেকি এতিয়া উম। তুমি ফুৰিব নোযোৱা এতিয়া।
মই যাম এতিয়া।
ক'ত?
এনেই ৰাস্তাৰ ফালে ওলাই যাম।
অ'।
আৰুনো ক'ত যাম।
অ', অ', এতিয়া সন্ধিয়া হ'ল আৰু।
অ', সন্ধিয়া ভাল লাগে বাৰু
অ, সন্ধিয়া ভাল লাগে বাৰু ঘুৰিব জাব।
ইমান গৰমো দি আছে কোনে যায় এদিন দুপৰতে।
অ, আমাৰ ফালে মানে অলপ ডাৱৰ ডাৱৰ কৰি আছে মানে। আমাৰ ফালে মানে ইমান ৰ'দ নাই দিয়োনে ডাৱৰ ডাাৱৰ কৰি আছে মানে।
অ', অ'।
মানে বৰষুণ দিও কৰি আছে মানে অলপ তেনেকুৱা। ডাৱৰ ডাৱৰ ডাৱৰ কৰি আছে। অ, ৰাতি মান ন
অ, ৰাতি মান দিব পাৰে।
আমাৰ ইয়াত দিব নেকি ৰাতি মান বৰষুন।
অ'। ঠিকেই আছে বাৰু দিলেতো ভালেই ইমান গৰম।
অ, দিলে ভালে বাৰু খেতিৰ কাৰণেও ভাল তোমালোকে খেতি কৰে নে নকৰে?
অ', কৰে।
অ'।
এ, কঠীয়া পেলাই থৈছে বাৰু।
অ', অ', অ'। হ'ব দিয় অ', অ' কালি কন্টেক্ট কৰি আছোঁ।
অ', হব।